কি কৰি আছা?
এনে আছোঁ দিয়া বাহিৰত খোজ কঢ়ি আছোঁ। গৰম পুৰা, নাই কোনো নাই দিয়া।
উম, মাত আহি আছিল যে?
কি কৰি আছা?
মই সিহঁতে খোজকাঢ়ি আছোঁ।
অ', আজি কেনেকুৱা গৰম?
এ কৈছাহে নে?
উম,
নোৱাৰা নহয় গাতে মজা ওলাই যায়।
অ', কেতিয়া হ'লা?
হ'লো মানে আজি তিনদিনে হল।
অ'অ' হেৰি বুধবাৰৈলকে মিটিং হ'বনে।
অ' জানো এতিয়া কি হয় এতিয়া এইয়া দীপ্তি উ হে মাহীহঁতৰ হেৰি পৰিছে যে ইণ্টাৰভিউ। পৰিছে যে ইন্টাৰভিউটো গৈছে হা। এতিয়া কি কৰা গ'ম পোৱা নাই বাৰু এতিয়ালৈকে কোৱা নাই।
অ' এতিয়ালৈ মেছেজ দিয়া নাই অ'
চাহ তাহ খালা?
এই গৰমত খোৱাই নাই এ দিয়া চাহ।
উম, কি গৰম পৰিছে আৰু। আজি জানানে আমাৰ এতিয়া পুখুৰীটোত যে শালিকি শালিকি। কিবা এটা মৰি পৰি আছে, গৰমতে পৰিছে চাগে ইমান ৰ'দ।
উমহ, উমহ।
মৰি পৰি আছে, দেখি বেয়াও লাগিছে। ৰ'দটো কেনেকুৱা।
উম, আজি তামাম ৰ'দ। উম।
এই হেৰিয়া খিনিয়ে মটো কি বুলি কয় জলকীয়া আচাৰ খিনি দিলোঁ কাৰণে ভাল হৈছে আৰু।
উম, উম, যিকোনো আচাৰ বনাবৰ কাৰণে
অ'
অ' ভাল হৈছে।
মই আমহে নাপালোঁ, এইবাৰ বনাবলৈ, এইবাৰ মানে কি বনা পোৱা হ'লে বনালো হয় মই আগতে তেনেকে বনাবই নহ'লেও জানো আৰু। কিন্তু, কেঁচা আম নাপালোয় নহয়।
উম, উম। উম, এতিয়া পোৱা নাযায় নহয়।
নাপায় আৰু তোমাৰ কি জানা আম কেঁচা আমটো হ'লেও তোমাৰ অলপে নহ'ব। শুকাই যায় যে, কমি যায়, সৰহকে হ'ব লাগে। গুটিটো ওলাই যে।
উম, উম।
তোমাক বাঁহগাজ দিলে বনাই। বাঁহগাজৰ আচাৰ বনাই দিলে তোমাক।
নাই নাই বনাই দিয়া নাই। নিজে বনাব লাগিব এ হেৰিত কৰি থৈ দিছোঁ আৰু।
কি কৰি থলা এতিয়া।
পানী দি থৈছো আহি বৈয়ামত ৰুটি পেলায়।
অ'
তাৰপিছত কালি ৰ'দটো কি কৰে আৰু তিনিদিনমান হ'ল আহ।
উম।
কালি ৰ'দটো ওলালে চেপিপেলাই মেলি দিম জলকীয়া তলকীয়া কাটি পেলায়
অ' বাঁহ গাজ যে আছে মাংস দি খায়ো ভাল লাগে নহয়।
উম, মই খাই পোৱা নাই যে।
এই খাই চাবাচোন।
কেনেকে বনাই নো।
এই যে মাংস যে বনাবা।
উম।
মাংস বনোৱাৰ পিছত তোমাৰ গোটেইখিনি হোৱা হৈ হৈছেহি আৰু। তাৰ তুমি ধৰা নুমোৱা আগত মাজত আৰু এনে মাছ ভাগত মাছ ভাগত তুমি বাহঁগাজ অলপ দি দিবা দি লৈ উতৰলাই পেলাই তুমি। হেইখিনি মাংস খাই চাবাচোন। আৰু যদি কিবা কাৰণত বইল বইল মাংস বনাৱো যায়। বইল চিকেনো যদি বনোৱা যায়। তাত যদি বাঁহগাজ দিয়া যায় আৰু ধুনীয়া লাগে সেইটো।
উম। অ', আলুৰ সলনি হেৰি বাঁহৰ গাজ দিলেই হৈ যায় ন।
উম, আলু নহয়, আলু দিব পাৰা, আলু দিলেও বাঁহৰ গাজ দিব পাৰা।
টেঙা নালাগিব নে?
সেই টেঙাটোতেইতটো ভাল লাগে খাই, বাহৰ গাজ দিয়াৰ পিছত। বাঁহ গাজৰ টুকুৰা যদি এইবিলাক টুকুৰাকন বেছি ডাঙৰ ডাঙৰ হৈ থাকিলে, খুনাত তেনেকে থাকি পেলাই দিব পাৰা। আৰু যদি বোলে নাই, টুকুৰাই হৈ আছে, তেতিয়াহ'লে তেনেকেই অলপ দিব পাৰা, খাই বহুত ধুনীয়া লাগে আৰু এতিয়া গৰম দিনত, গৰমত যে তুমি খাব পাৰা।
এ এ।
তেনেকে। ভাল লাগে, তুমি গাহৰি মাংস খোৱা নে নোখোৱা?
খাওঁ দিয়া, হা হা।
এই সেইটোত তেনেহ'লেতো আৰু ধুনীয়া।
খোৱা নে নোখোৱা তুমি?
খাওঁ ময়ো খাওঁ, আগতে নাখাইছিলোঁ এতিয়া খাওঁ।
উম উম, আগতে নাই দিয়া।
গাহৰি মাংসত যে, গাহৰি মাংসত তুমি যদি বাঁহগাজ অলপ দিয়া, সেইখিনি মাংস খাবা আৰু।
ওহো, কেনেকেনো বনোৱাই দিয়া সেইটো, সেইটো মাংস দি গাহৰি।
গাহৰি মাংস যদি বইল বনোৱা
উম।
বইল যদি বনোৱা, তুমি কুকাৰ, প্ৰথমতেতো সিজাই পেলাই পানীটো পেলাই দিলা। দি লৈ পেলাই তুমি সেই, ভাজি, হেৰিয়াত তেল অকনমান দি পেলাই তেল দিবই নালাগে, গাহৰিটো তেল ওলায়েই। সেই তেলটোতেই তুমি, কেৰাহিত ধৰা হেৰি থকা যে তেল মা কেইপিছ মান দিয়াৰ পিছতটো তেলটো ওলাই আহিব, উলাই অহা লগতে তুমি তাত পিয়াঁজ দিলা, তাৰপিছত তোমাৰ আদা নহৰু দিলা, জলকীয়া দিলা, দি লোৱা পিছত তুমি সেই মাংসখিনিও দিলা। তাৰ পিছত পানী দি উতলি থাকিব নহয়, মচলা চছলা যি অকনমান লাগি পৰাই দিলা, তাৰপাত উতলি থাকিব উতলি থকাৰ মাজতেই তুমি এই বাঁহ গাজ দি দিয়া।
উম।
বাঁহগাজ দিয়াৰ পিছত আৰু অকণ সময় উতলিবলৈ দিয়াৰ পিছত, তুমি সেইখিনি মাংস যে অ', সেইয়াই, বেম্বো চুত আৰু পৰ্ক মানে, এইটো ফেমাচ আৰু। এই ধুনীয়া লাগে খাই পেলাই।
এই নাই নাই, তেনেকে খাই পোৱা নাই, খাব যাব লাগিব।
চাবা।
অ', ঘৰত গলেহে ঘৰত গ'লেহে মা এ আহে যে, মানুহজনী আনে মানে, খাবলৈ মন যায় কে
এই আনিলে এইয়া আমি মাত দিবা, গৈ বনাই থৈ ধুনীয়াকে খাই বৈ আহিম।
হে, হে, হা?
এ আনিলে বুলি, এ ফোন কৰিা বোলো, গৈ পেলাই ধুনীয়াকে বনাই কৰি খুৱাই থৈ, নিজেও খাই আহিম।
উম, উম, হ'ব, ক'ম দিয়া।
হুহ।
মানুহজনে আহিলেই মানে লৈ আনে যে, কেতিয়াবা মানে এটা সপ্তাহ পইচা, হাতত পইচা থাকিলে তাৰপিছত মানে আনেগৈ, লে, এই খাব মন অ', কিনো কম আৰু, খোৱা মানুহ তাত খায় যে। নহয়, লগৰ বিলাকৰ
অ', সেইটোৱেই, আগতে ময়ো নাখাইছিলোঁ নহয়, ই খাই যে। সি খাই যে, মই আগতে কওঁ, ই গাহৰি চি, গাহৰি মাংসনো খাই নি? এনেকে বুলি কওঁ। তাৰছ যেতিয়াবা তেজ পালো উম আৰু ড্ৰাই ফ্ৰাইতটো দিব পাৰি নহয় ড্ৰাই ফ্ৰাই দিলেও ভাল লাগে খাই আৰু তুমি নাই তেল চাই বোলে একো মাচলা চচলা বুলি নিদিওঁ একেলগে মানে কুকাত দিম বুলি ভাবিলে কুকাৰত তুমি সেই পিয়ঁয়াজ কুটি কুটি দিলা আলুও দিলা তে লৈ নহৰু আদাও দিলা দেৰি লৈবলে তাতে পানী অলপ সৰহ দি পেলাই তুমি যদি সেই বান্ জ্বলপ দি পেলাই চিটি কেইটামান মাৰি দিয়া তাৰ পিছত সেই তেনেকে খালেও ভাল লাগে
উম উম দিয়া মাতিম দিয়া তোমাকো
উম আাকয় হেই দে অ এইয়া ব্ৰইলাৰ মাংস দৈ দি খাই পাইছ নে নাই
নাই নাই নাই কোৱা নাই
দৈ মাংসটোও ধুনীয়া লাগে নাৰিকলৰ মাংসও ধুনীয়া লাগে দৈ মাংসও ধুনীয়া লাগে এয়া গৰম দিন কেইটাৰ কাৰণে মানে বহুত ভাল আৰু দৈ মাংসটো
নাই তেনেকে দি খোৱা নাই নহয় এ এনে ভাজি এটাই বৰ ম পচলা চচলা দিিবিলাক খোৱা যায় আৰু
উম তুমি মাংস খিনি যদি এতিয়া বইলাৰ মাংসও যদি তুমি প্ৰথমতে সেই ধুই কৰিু লৈ তাত তাত তোমাৰ সেই িঠাৰে অকমান ধ দৈ দিলা দিৈ লৈ পেলাই তোমাৰ মচলা যিখিনি মচলা লাগে নিমখ অকন হালধি পিয়ঁয়াজ চিয়াজ পিিয়য়াজ নিদিলে সেইেকমান নিদিলেও কথা নাই দৌৰি দিলে দৈ দিলে তুমি সেই মাং সেই সানি পেলাই থৈ দিব পাৰা নৰু আদা অকণ দি সানি পেলাই আধা ঘন্টা মান থৈ দিয়া ফ্ৰিজত থৈ দিলেতোও ভাল থৈ দিয়া পিছত তাৰ পিছত তুমি সেই মাংসখিনি যেনেকে এনেই বনোৱা যায় তেনেকে বনোৱা খালি মছলা চছলা পৰিমটো মান তেতিয়া নিদিলেও হ'ব কমাই দিলেও মানে অ আৰু তুমি পানী দই নালাগে তেতিয়া সেই গ্ৰেভিটোতে তুমি খাই ধুনীয়া লাগে এ বহুত ধুনীয়া লাগিব এতিয়া দৈ দি পেলাই কোনো মত মই কৈ থাকোতে লোহে লাগিছে
বনাই পাইছা ন মইতিয়া বনাই পোৱা নাই নয়
একো নহয় আৰু তুমি যদি এনে নৰ্মেল মাংস যে তুমি বনোৱা নৰ্মেল মাংস বনাই থকা মাজতো যদি তুমি দৈ অকন ফেটি পেলাই দি দিয়া তেনেকেও খাব পাৰা একোৱে কৰিব নালাগে
খাব লাগিব ৰবাহ
এক একো কৰিব নালাগে তুম দৈ দিয়াৰ পিছতোলে মই পানীক দিওঁ তেনেকুৱ পাৰিবাান পানীক পানীক যেতিয়া দা যায় সেইৈক কোুমি ধৰা দি দিলা আগুহৰ্তত
উম উম
উ হে বেলেগকে ৰেচিপি বুলি নাই
উম উম
তেনেকে দিব পাৰ হয় মাজত দিব পৰাা নহ'লে সানি পেলাই থৈ দিব পাৰা খাই নি পালেলে মেৰিনেট কৰি থ' মে খাই টেষ্টটো বেছি বেলেগিলাগে
অলপ থাকিব লাগে ন আধা ঘণ্ট মান বা বিশ মিনিট মান দহ মিনিট মান সান্ি গৈ
অ থৈ দিব পাৰা এঘণ্টা দুঘণ্টা থৈ দিলও কথাাই বুলি ৰাতিয় থৈ দিছো ৰাতিুৱা ওাইোে এতিয়াও ইমান প্ৰব্লেম নাই ন মুহ সেইক সময় ক'ত হয় বেছি সময় আমাৰো আমাক বিশেষকে মাংসতো আমাৰ ৰাতিয় খোৱা যায় গতিকে তুমি সেই আধা ঘন্ট মান থলেও হ'ব বা তেনেকে নহৈ পেলাই ব বুলি মানুহ হয় এনে যেনেকে বনোৱা তেনেকে বনাই পেললে তাৰ মাজতে বোলে সেই দৰাখনন দি দিম মইতো থাগিলে দিয়ে দিওঁ
উম উম মে দয়ে খাই যে, তেনেকে দিৰি বলে আকৌ তেনেকে নবনাও যে
উম, এ যিমান কণ থাকে, অকনমান বোলে আধা কাপ আছে, আধা কাপ দিছো, একাপ থাকিলে বোলে একাপেই দি দিছো
উম,
এনেকুৱা নহয় যে, একে সৰহকে লাগিব
উম, উম, অলপ দিলেই হৈ যায় ন
অকমান দিলেই হৈ যাব।
উম, উম,
খালি মানে, সেই চামুচ পাত দি অকণ ঘুটি দিলে মানে, বস্তুটো গোটটাুিটো নাইকিয়া যায় ভাল
উম, উম, উম, এনে দৈটো গোটা হৈ থাকে ন
উম, উতলা ধতো গলে যায়। তথাপিতো চামু্ৰি ঘটি দিলোনে, গোটেইখিনি এটা সমানকে লাগে যে-
উম, উম, উম, এতিয়া তোমাৰ পৰা মই বহুত জানিলো আৰু দিয়া, এতিয়া কেনেকে কেনেকে টেষ্টি
বনাইছা চোন, উম এ মই কি কৰোঁ মাংস যে এনেকে বনাই থাকিলো যে, এতিয়া যেনেকে দৈ দিয়া যায়, তেনেকে তোমাৰ নাৰিকল যদি থাক মিক্সিত মানে গুড়া কৰি যে পানী অকণ দি
উম, উম, উম,
সেইটো ভাল লাগে খাই
এতিয়া তোমাৰ ৰুমতে লৈ যাম, অ', তাত লৈ যায় নে নেযায় মানুহজনে?
উম, ইয়াত হেৰি এতিয়া আমি ইয়াত আছো নহয় আনে মাজে মাজে
আনে ন এয়া তোমালোকৰ দুজনহে আৰু মই হ'লে তিনিজন হ'ব আৰু
উম, হ'ব
ঘৰত যোৱা ঘৰত যাম নহয়, তেতিয়া গ'লে তাকো কি আৰু বজাৰ দিন আহে ন
উম,
হ'লে উম, উম, তোমাৰ টেষ্ট অ',
অ',
এনেই দোকানত পোৱা নাযায় নহয়, আকৌ আমাৰ তাৰ সে গাঁৱলীয়া
তোমালোকৰ ইয়াত নাপাই যে তেনেকে আমাৰ সেইফালে আকৌ থাকে, সেইফালে একে ছাগলী মাংস হ'ল ব্ৰইলাও হাঁহো, তোমাৰা হাঁহটো আমি সিমান নচলে হ'লেও, খাই কিছুমান মানুহে আমাৰ মানে ঘৰত হাঁহতটো ইমান নচলে, আমাৰ ছাগলী মাংসতটো বেছি চলে
আমাৰ আকৌ ইয়াত হাঁহটো চলে
অ', ইফালে ই আকৌ হাঁহটো কি হাঁ হেৰি গাহৰিটো ভাল পাই যে
অ', সেইটোৱে প্ৰিয় হৈ গ'ল আৰু
সি গ'লে গ'লেহে বনোৱা ভিতৰত সোমাব নিদিয়ে
অ', বাহিৰতে বনায়
বাহিৰত উ ঘৰত মানে, কি এতিয়া আমি হেৰি কৰোঁ যে, আইতাই গম নাপায় আৰু বিশেষকে মানে, পাপাই আগতে খাইছিল যে সেইকাৰণে মানে বাধা নিদিয়ে
অ ', পাপা খাবয়ই ন
অ', বাহিৰত চাকৰি কৰা মানুহ আৰু সেয়া অ', কিন্তু মানে, সেই মেইন চৌকাতোত মানে ধৰা তলে তলে কৰিলে ভালকে মুচিব কৰিব লগা হয়, আইতাক নজনাই আৰু নিয়ম এটা মানি থকা ন, সেইকাৰণে কিন্তু আমাৰ তাত ছাগলী মাংসটো বেছি চলে, আমাৰ ঘৰত মায়ে ভাল পায় যে ছাগলী মাংস টো ছাগলিকে বেচি চলে
দিয়া বহুত জানিলো দিয়া অ অহ অহ অ হ'ব